অ
হেল্ল'
ভাল নে? হেল্ল'
অহ, কি কৰিছা?
ফেন এখন লগাই বিছনতে পৰি আছোঁ পাই। তুমি, আপুনি?
বহুত গৰম জানা, মইয়ো পঢ়ি আছোঁ। মোৰ গাতোও ভাল নহয়।
হয় হয়, কি হৈছে বাৰু হয়।
মোৰ জ্বৰ-চৰ্দি, তাতে দিঙ বিষ।
হয় হয়, এই গৰমত যে আৰু উপায় নাই কছোন ধৰ, বেমাৰ এটা হ'লে ইমান কষ্ট হয় নহয়।
বহুত।
আৰু বিশেষকে মানে, ফেনৰ বতাহটো ডাইৰেক্ট লাগি থাকে ন।
খোৱা বোৱা কৰিলা?
পিছে আজি ভাত নাই খোৱা পাই দিনত?
গৰমতে নাখালা চাগে?
নহয় নহয় নহয়। হেৰি, ফাষ্ট কৰিছোঁ মানে। অকনমান ওজনটো বাঢ়ি গৈছে জোখতকে। হয়, গতিকে অকনমান ষোল্ল ঘণ্টা ফাষ্ট কৰিছোঁ। যাতে অকনমান শৰীৰটো স্বাস্থ্য হৈ থাকক।
তেতিয়া
অহ মই মানে, আপোনাৰ ৰাত কালি খোৱা কালি মানে আপোনাৰ ৰাতি দেৰি হ'ল নটাত কেইটা খোৱা হোৱা, এঘাৰটামান বাজিলে। কালি কাৰেণ্টটো বহুত ডিষ্টাৰ্ব কৰিছিলে।
অহ
তাৰ পিছত, তাৰ পৰা এতিয়ালৈকে এই অকমান দেৰি আগতে মই হাৰি গৈছোঁ। কি বুলি কয়, গাখীৰত অকনমান হেৰি, কি বুলি কয় মুচেলি বুলি যে কয় যে কেলগছৰ। অহ, সেইটো দি খালোঁ। তাৰ পিছত কণী দুটা খালোঁ আৰু একোৱেই নাখাওঁ। একেবাৰে ৰাতি খাম আৰু। আপুনি কি খালে? হয়।
ভাত কেইট মানকে খালোঁ। মই ৰাতিৰ ভাতটো স্কিপ কৰিব লাগিব আৰু।
হয় নিকি। নাই একোনাইটো। মানে আচলতে ভাতটো বেছি খোৱাটো, অৱশ্যে ইমানো হেৰি নাই ন, কাৰ্বহাইড্ৰেটখিনিহে আছে।
দে দে।
উম।
আপোনালোকৰ, তোমালোকৰ তাত গৰম কেনেকুৱা?
গৰম যে ব- হুত বেছি গৰম দেই, তোমাক ক আপোনাক ক'ব নোৱাৰোঁ ইমানে পৰচে গৰম। অশান্তি লাগিছে মানে একেবাৰে আৰু।
অশান্তি, তাতে গছ-গছনিবিলাক কাটি শেষ কৰিলে আমাৰ। তুমিতো আহিছা ন আমাৰ ঘৰলে আগতে এবাৰ? দেখিছিলা নহয় পিচ- পিনে জংঘল খিনি। এতিয়া সেই গুতেই- তাৰ পিছত জংঘল খিনিও কাট- পেলাইে ঘৰ বনাবলে ইমান বেয়া দিন উঠিছে আৰু ইমান বেয়া লাগিছে ন ৰ'দটো ডাইৰেক্ট কৰি আছে
আচলতে আজিকালি মানুহে কি কৰে জানে প্ৰকৃতিক ধ্বংস কৰি ডেভেলপমেন্ট কৰিব যাই কিন্তু সেইটোত একচুৱেলি মানে অসু আমাৰ মানৱ জীৱনলৈকে অসুবিধা নামি আহিছে ন প্ৰকৃতিকতো আমাৰ দৰকাৰ নাই আমাকহে প্ৰকৃতিক দৰকাৰ আছে
চলৰ য কি হয় পপুলেচনটো বাঢ়ি গৈছে ন! বাঢ়ি যোৱাৰ কাৰণে ঘৰ বন লাগি থাক সিহতে থাকিবও লাগিবই কিন্তু ইমান ডাঙৰ ডাঙৰ গছখিনি কাটি নেপেলালেও হয় আৰু কিন্তু ঠিক আছে কাটিছে হিচাপত বৃক্ষ ৰোপনো কৰিব লাগে
কিন্তু এটা কথা কি জানে নাই এজোপা গছ কেতিয়াও ডাঙৰ গছ ৰিপ্লেচ কৰিব নোৱাৰি ন। এজোপা ডাঙৰ চল্লিশ ষাঠি সত্তৰ বছৰীয়া যদি পুৰণা গছ যদি কাটি দিয়ে যদি ৰুইয়ো দিয়ে এতিয়া সেইটোতো প্ৰায় আৰু কিমান বছৰৰ পিছতেই হ'বগে
উম
গতিকে মানে যদি কিবা এটা প্ৰজেক্ট হাতত লৈছে গতিকে সেই বস্তুখিনি গোটেইখিনি চাষ্টেইনেবিলিটি যিটো কোৱা হয় বহনক্ষম উন্নয়ন সেইটোৰ ওপৰত মানুহে কাম কৰিব লাগে আচলতে গভমেন্টে চল্লিশ হয়। এতিয়া সেই ডাঙৰ ডাঙৰ ৰাস্তা ঘাট বনাওতে ফৰলেন বনাওতে কিমান গছ গছনি কাটি শেষ কৰি পেলালে অঔ বাইদেউ
দ্বীপৰ দ্বীপৰ বিলখনো দেখিচায় দেখুৱা লতঙা কৰিলে
হয়
গছ-গচনি কাটি হেল্লো
হয় হয়। কিনো কৰিব আৰু এতিয়া। সেই ৰাস্তা ঘাট বনাওতে ডাঙৰ ডাঙৰ খাইবোৰ কাটোতে ইমান ডাঙৰ ডাঙৰ গছ কাটিলে নো মই তাৰ তাৰ তাৰ পৰিপ্ৰেক্ষিত হিচাপত সেই এই কি তামোলৰ গছ কেইজোপা লগাইছে নহয় নহয় চৰি হা এই নাৰিকলৰ গছকেইজা নাৰিকলৰ গছ কেইজোপা বাৰু সেই চল্লিশ বছৰীয়া গছ দুজোপা হেৰি কৰিব পাৰিবনেে হাঁ বুলি কওক নো
মানুহ বিলাকে নিজকে মূৰ্খ বনাই আছে তাৰ বাহিৰে একো কৰা নাই মানুহবিলাকে ভাবিবই কৰা নাই যে সেই বস্তুৰ কাৰণে ক্ষতিটো তেওঁলোকৰে হবগে গৈ পেনে নিশ্চয় এনেও আমাক বেগকে হিত কৰিবই মানে আজি যিখিনি কৰিছে তাৰ ফলটো দিবই পিছত হ'লে।
হয় ', -হয়, এতিয়া সেই আৰাৱলী পৰ্বতটো কাটিছে। ধৰি লওক আন্দামান- নিকোবৰ- -দ্বীপপুঞ্জৰ পোহাই কৰা,
উম,
আৰু সেই বস্তুবোৰ তুলনাত, এতিয়াতো আপুনি - আপুনি আমাৰ অসমৰ বাহিৰত অসমততো যথেষ্ট গছ বুলিয়ে ক'ম আমাৰ। অসমৰ বাহিৰত, -
আমাৰ বাহিৰৰ মানুহেতো অসম খনক জংঘল বুলি জংগলৰ মাজত থকা মানুহ বুলি কয়। এনেকে বাহিৰৰ মানুহে চাই আমাৰ অসম। আমাৰ কাৰণে বহুত, - সৰু বোৰ কথা যে, আমাৰ ইয়াত ইমান গছ- -গছনি আছে কিন্তু সে ', লাহে -লাহে দে, পিছে নহয় ইমান গৰম
আমাৰ অসমতে মানে এতিয়া ধৰি লওক আমাৰ নৰ্থ ইষ্টত বুলিয়ে কৈছো আৰু নৰ্থ ইষ্টত এতিয়াতো গছ নাহে বুলি ক'ব পাৰি তথাপিতো বহুত গছ আছে ভাবকচোন আজিৰ বা বিশ ত্ৰিশ বছৰ আগৰ কথাটো
বা',
আজিৰ পৰা যদি বিশ -ত্ৰিশ বছৰ পিছত, কি হ'ব বাৰু ভাবকচোন আহিব- লগীয়া ল'ৰা- ছোৱালী খিনি, এতিয়া এ', টি ৱাই কিমান পালেগে অ', দেলহীত দুশ -তিনিশ এক ৱাই চলি আছে জানে।
ছোৱালীজনীৰ ধেৰ বাহিৰা জ্ঞান আছে দেই, তুমি ধেইৰ কিতাপ পত্ৰ বা এইবোৰ চাই থকা চাগে ন',
কিন্তু মিছাৰ কথা কম
ভাল-ভাল জ্ঞান -বিলাক সকলো পিনৰ পৰা লৈ থাকিব লাগে।
সেইতো কৰিব এতিয়াতো আমি উঠি অহা প্ৰজন্ম। এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ কম্পিটেটিভ -এক্সাম দিব লাগে, পৰীক্ষা বুদ্ধি থাকিব লাগে ধৰি লওক, সেইখিনি কাৰণে বস্তুখিনি চোৱা হয় আৰু দিয়কচোন।
শুনিছোঁ -শুনিছোঁ, ভাল কৰিছা', -ভাল কৰিছা, বহুত ভাল কৰিছা। কিবা এক্সামৰ প্ৰিপাৰচন কৰি আছ নে?
মই আপোনাৰ ধৰি লক, - এই আহিবলগীয়া বাৰ, গভৰ্মেণ্টও চাকৰি বুজে তাৰ বাবে অক প্ৰিপ্যেৰেচন কৰিছো ঘৰত কৰা নহয় যোৱা বাৰ অৱতীৰ্ণ হৈছিলো, কিন্তু অকমানৰ কাৰণে মই, মই হেৰি কৰিব নোৱাৰিলো কোৱালিফাই নকৰিলো
এ ', হৈ যাব -হৈ যাব লাগি, টাইম দিবা পাইজাবা।
থাকিলে নিশ্চয় পাৰিম দিয়ক।
আমাৰ আশীৰ্বাদ সদায় আছে তোমালোকৰ লগত।
হম হম আপোনাক মই বৰমা বুলিয়ে মাতিছোঁ দেই।
বাকী এতিয়া কওকচোন, কি খালে আজি, ভাতৰ লগত কিহে খালে?
দাইল বনালো। টেঙা দি। দালি, আলু, ভাতকেৰেলাৰ ভাজি। আকৌ, খাৰলি যে উম খাৰলি বনালে। হয় সেয়া।
মোৰ যে খাৰলি আৰু পানী টেঙি খাই ইমান ভাল।
ভাল পোৱা। বৰ সোৱাদ লাগে।
অ মইটো আৰু অকল পানী দি ভাত খাবলে লওঁ।
এইটো বহুত ভাল কথা আৰু তিঁয়হটো খুব খাব দেই। বহুত স্বাস্থ্যৰ বাবে ভাল হয়।
অ খাওঁ। গাজৰো খাইছো।
হৈ যায় ন ঘাপটো ওলাই থাকে যে।
হয় হয়।
সিহঁতে বহুতখিনি পানী ডেফিচিয়েঞ্চি আমাৰ নোহোৱা কৰি দিয়েও। হয় কওঁকচোন আৰু কিবা এটা। আপুনি বৰ্তমান ঘৰতে আছে?
হেল্ল'।
আপুনি বৰ্তমান?
অ আছো ঘৰতে আছো।
তাৰপৰা ঘৰত ভাল নহয়?
বাকী, অ ভালে ভালে। অ বাকী কোৱাচোন।
হয় হয়।
কিবা চাই আছে আপুনি?
কি ক'লা?
হয় হয়। মানে মই সুধিছো আপুনি কিনো কৰিছে আপুনি বৰ্তমান এতিয়া?
মই শুই আছো। হয়, গৰমতে ঘুৰি আছো।
হয় হয়।
ঘৰত বহুত গৰম, আমাৰ ঘৰৰ ভিতৰতো হটকেছৰ দৰে মানে। থাকিব নোৱাৰি অত্যাচাৰ গৰম।
তোমালোকে এই গৰমত কেনেকে পঢ়া শুনা কৰিছা বাৰু।
কষ্ট হয় তথাপিতো উপায়তো নাই দিয়কচোন, পঢ়িব টো লাগ
নাই নাই উপায় নাই উপায় নাই, কৰিবা আৰু। তে এতিয়া অকমান জিৰণি লৈ লোৱা।